অহ
অ শুনিছ
অহ শুনিছো কি কৰিছ
এই এনেই আছো দে মো ত
মই চয়াবিন অকণ ভাজি আছিলো
অ নহব কিবা খাবি নে নাই
ৰাতিপুৱা পা তো তেনেকুৱা একো খোৱা নাই ৰেই
উম
চোৱাবিনকে ভাজি পিনে চোৱাবিনকে খাই আছো
অ হ হ মই ভাত কেইটামান খালো বাৰু হেৰি মাছৰ কণী ভাত চিঙিছিলো তা পিছত আক আকৌ এই মাছৰ পেটোও ভাজিছিলো ভাতে দি
উম বহুত ভাল লাগে মই যে হেইতোয়ে ভাল পাওঁ বেছি
মাছ কণী খিনিত মানে বিলাহী আৰু পিঁয়াজ সৰহকে দি পেলাই ভাজিলো ন সেইখিনি দিয়ে ভাত সানি সানি তেনেকেই খালো দালি তৰকাৰী একোৱে নললো মাছৰ তৰকাৰী নচুলোৱেই
অ তেনেকেই ভাল লাগে মানে বস্তু অকণ কিন্তু ভাল লাগে খাম মানে সোৱাদটো হয় এতিয়া বহুত অকমান দিয়ে খাব পাৰি
মই ভাল পাও আকৌ তেনেকে মাছৰ কণী হওক তাৰ পিছত আকৌ এনেই লোকেল কণী বিলাক যিবিলাক ফাৰ্ম কনী বিলাক সেইবিলাকত টো এনেকে যদি তই যদি মানে সৰু সৰুকে যদি একে ভাজি লৱ পুৰা ঘোলা কৰি দিব লাগিব বৰ ভাজোতে
উম
তাৰ পাছত পিয়াজ সৰহকে বিলাহী দি ধুনীয়াকে যদি কৰ নয় এগবোৰ যি বুলি যে কয় তেনেকুৱা নিচিনা হৈ যায় আৰু বৰ ধুনীয়া লাগে খাই মই তেনেকে খাওঁ‌ বাৰু ভাল লাগে খাবিচোন কেতিয়াবা বনাই বৰ ভাল লাগে।
উম বনাব লাগিব।
উম
উম।
তেতিয়া বাকী তহতৰ ছাগলীজনী খবৰ ভাল।
এ তাই গাটো ইমান ভাল নহয় এ দেউতা ভি টামি বটল এটা নিদিছে সেয়া তাকে খোৱাই থৈ আহিছো অলপ আগত কৰিলা কৰিলা।
অ' এই গাখীৰ খাইছে যে সেইটো কাৰণে চাগে অ'
এ নহয় ই আছে মই যে কৈছিলো যে আমাৰ সিহঁতে আমাৰ আগৰ মানুহ ঘৰ যে জেঠাই হতে সিহঁতে ইয়া হেৰি মাৰিছে যে বন বনত কিবা ঔষধ মাৰিছিল বন যে মৰি যোৱা উম তাৰপিছত সেয়া হে হালে
অ'
ক নকই কোৱা নাই আকৌ মাৰিছো বুলি তেতিয়া ছাগলীজন বান্ধি থলো হয় ন?
অ' সেইটোয়ে এতিয়া পাহৰি গ'ল। চাগে দে ভুলতে মানুহৰ দ ভোলতে হয় হয় নহয়। বেয়াও লাগিছে এইতিয়া কি হ'ব। এতিয়া ঔষধৰ খোৱা। চোন বাৰু
উম সেয়া খুৱাই আছো খিনাই গ'লো গৈ একেবাৰে। উ
কিছুমান এনেকে যে ঔষধ ঘক এনেকে বন খাই পেলাই মানে নাইকিয়া হৈ যায় আৰু নাথাকেই।
উম বাচি নাথাকে এটা যে বাচিছে সেইটো বহুত ডাঙৰ কথা কিন্তু দ দুটা হৈ গ'ল আগফালৰ উম
অ' গৰু ছাগলীৰ
হয় নেকি?
অ' হৰে আমাৰ গৰু এজনী আনিছিলে। কিনি আনিছিলহে জান অ' অষ্ট্ৰেলিয়ান গৰু, একে তাই মানে জীৱনত ঘাঁহ খাই পোৱাই নাছিল নেকি চাগে, আমাৰ মানে এই কাম কৰা মানুহজনে এবাৰ দিলে হি ঘাহ আনি পুখুৰীৰ পৰা কাটি কৰি আনি দিলেহি এদিন খালে দেখিলে মায়ে চাইছে পিছত মন কৰিলে ডিঙিটো মানে ফুলি গৈছে ঘাঁহ খিনি খোৱাৰ পিছতে আমাৰ তেনেকি কিবা এটা এলাৰ্জি। আজি হলে ডিঙি চিঙি খজুৱাই ফুলি নাযায়। তেনেকুৱা ধৰণৰ হ'ল আৰু, তাৰ পিছত আৰু মায়ে গম পাই কিনে। তাইক ঔষধ পাতি খুৱাই ভাল কৰিলে তাৰ পিছত সেইখিনি ঘাঁ নিদিয়া হ'ল। এদিন ই আমাৰ মায় বাহঁতৰ ঘৰত যাওঁতেটো এনেকে মানুহে গম নাপায় ভুলতে দিলেহি, এই গৰুজনী মৰিয়ে থাকিলে জাননে।
উ দেই বেয়া লাগে মানেকে আনিছিলহে পতককে আহ।
সেইজনী। বৰ বেয়া লাগে হে তাই মানে, ঘাঁ খাই পোৱা নাছিলে আকৌ সেয়া মানে, ফুত মাৰা ঘাহ আছিল যে, ধুই ধুই দিছে চ তে ধুই দিছে যদিও দেচোন ঘাঁহটো, নিজৰ তো হোমাই আছে
সোমাই আছে সেইটো।
কীট পতংগ নপৰক মানে নপৰা ঔষধ দিছিলে আমাৰ।
উম
বেয়া বৰ বেয়া লাগে একেবাই
বেয়া লাগে ন জীৱ জন্তু হলেও তো সিহঁত,
ইমান জনী গৰু আছিলে উম কতজনী গৰু আছিলে বেয়া লাগে সেয়া কি কৰিবম বেয়া আৰু জীৱ জন্তুৰ লগত এটা মানে হেৰি হয় যাই ন।
উম আমাৰ মানে ভাল হয় সেইটোৱে জৰিয়ত হৈ থাকে আমাৰো।
বাকী এতিয়া ভন্টি ক'ত?
ভণ্টি আছে এনেই।
অ দেউতা ঘৰতে আছে?
আহ।
উম আজি আহিবি নহলে বতৰটো ভাল থাকিলে অলপ ওলাই যাম পথাৰৰ ফালে।
উম বতৰটোতো ডাৱৰীয়া ডাৱৰীয়া। কৰি আছে যেনিবা।
অ এনেকুৱা থাকিলেও হ'ল বোলে ৰদো দিব নালাগে। বৰষুণো দিব নালাগে। উম এনেকুৱা বতৰত আকৌ অ এনেকুৱা বতৰত আকৌ পথাৰৰ ফালে গৈ বৰ ভাল লাগে। পাহ মাৰি থাকে যে।
উম হয় বতাহ এতিয়াও মাৰি আছে এইফালে।
অ কালি গৈছো যি ধুনীয়া বতাহ মাৰিছে। বৰ ভাল লাগিলে।
উম।
সেইয়াই আৰু এতিয়া কি বা কি কি বনাইছে আৰু ভাত।
বাকী দালীও। বনাইছে বিলাহী দি পিনে। তাৰপিছত, ভাজি বনাইছে পটল, আলু আৰু লেচৰি মাহৰ লেপেৰা ভাজি টাইম।
অহ হক দে। উম
মইয়ে কাটি দিলো ভাজি চাজি খিনি। আম শেষ সেয়া হেৰি। এটা লাগি আছে নেকি সেই দেখিছো এনেকে যুমি জুমি চাই গৈ সেইটো দেখিছো। যি সেইটো কেঁচাই হৈ আছে এতিয়া।
আজি আহ যদি এই যে পথাৰৰ যে। বৌএজন যে।
অ
তাহতক কম দে আম বিচাৰিম অকল মানে অকমান সাতে সোনকালে আহিব লাগিব নহলে সন্ধিয়া হলে নিদিয়ে যে।
উম
এ আম লৈ কটাৰীও লৈ যাম লাগিলে তাতে কাটি খাম
দিব চাগে
দিব দিব
উম
এতিয়া ধান কাটিবলৈ কাৰণে হা অ নহয় দিবলৈ নোখোজেই বাৰু তাহত লোক ক কিন্তু মানে এতিয়া সিদিনাখন এতিয়া আমাৰ ঘৰত আহিছিলে। ধান, মানে এই কঠীয়া, ৰুবলৈ হৈছে। যে সে মানে এনেকে পইচা তেখেতলোকে মানে এইবিলাক ৰোৱনিৰ কামবোৰ কৰে সেয়া পইচা লৈ গ'ল মানে আগতীয়াকে ৰুই দিব মানে হে এতিয়া ভাল হৈ আছে যিহেতু আহিছে সেইটো কাৰণে সুধিম আৰু আৰু আমাৰ লগত ভাল ন ভাল প মাক সুধ চাম দুতা হলেও যদি দিয়ে আমখিনি মানে বৰ ভাল লাগে ন অ অ সেইটোৱে দুোতা হলেও যদি দিয়ে কাট খাম দে
উম
সেইয়াই আৰু ভাল লাগে খাই অ
অকমান খালে ম বহি যায় কিন্তু সেই অকমান খাববলৈ কাৰণে মানুহ পাগল হৈ থাকে।
উম সেইটোয়েইটো এতিয়া তাকেইেতো এতিয়া আহ যদি আহিবি আৰু তেতিয়াাহলে আম খাম আজি। ময়ো ভাবি আছিলো তোক কম- ক'ম বুলি মই কবলৈহে পাহৰি আছিলো। সময়ৰ সুবিধাও মিলা নাই দেখা নাই। ফোন কৰিবলৈও সময়ে নাপাওঁ
আহ হয় এইটো কথা।
এতিয়া আকৌ হেৰিও পাইছেহি নহয় উম এইটো আমাৰ খুৰাৰ চমহীয়া,
আহ অ চমহীয়া কেতিয়া
কেতিয়া মানে তেখেত ঢুকাইছিলে মাৰ্চত মাৰ্চত নহয় ফেব্ৰুৱাৰীত ঢুকাইছিলে ফেব্ৰুৱাৰী জানুৱাৰীৰ চৈধয় তাৰিখে তেখেতৰ প্ৰেচাৰ ষ্টক হৈছিলে। তাৰ পাছত ফেব্ৰুৱাৰী হেৰি তাৰিখে ঢুকাইছে নহয় মুঠত এমাহ দহ দিন পৰিছে তেখেত চৌবিশ তাৰিখ মানে ঢুকাইছে নেকি তেখেত হা
উম
সেইটো হিচাপত ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' জুন জুলাই আগষ্ট আগষ্টত হ'বগে জুন মাহ গ'লে আৰু জুলাইহে মাজত আছে আগষ্টত চমহী এতিয়া হ'লেই আৰু।
উম।
চাওঁতে চাওঁতে কেনেকে গৈ আছে ন দিনবোৰ।
দিন বিলাকে ইমান সোনকালে যোৱা যোৱা লাগিছে নহ এইটো বছৰৰ মোৰ।
মানে লাহে লাহে গৈছিলে।
অহ চব। এ মানে চব বিলাক মানে একেলগে হৈ গৈছিল যে। সেইকাৰণে লাগিছিল লাহে লাহে যোৱা নিচিনা।
জানুৱাৰী গ'ল ফেব্ৰুৱাৰী গ'ল মাৰ্চত আকৌ আমাৰ যিমান নহওঁক দে আমি বৰতীয়া ভাতো খালোঁ খুড়াৰ কাৰণে। এ বিয়া দিলে যদিও মানে নিজৰ। এটা বেয়া লাগে - মোক চবে কৈছিলে যে যেনিবা। দেই অ মোক নাই মই তাত। তো বইল ভাতে খাইছোঁ। মুখ চৱে তাতো। কৈছে যে তোমাক বিয়া দিছে ন তুমি এতিয়া উ পাৰা খাবলৈ কাৰণে মাছ মাংস হ'লেও পাৰা খাবলৈ। এ নিজৰে ভাল নালাগে। যে বইলে খালোঁ আৰু তাতো। এয়াত আহোঁতেও। বইলে খাইছোঁ আৰু। বেয়া লাগে দেচোন যি যি মানে নহওঁক হয়।
সেইটোৱে বেয়া লাগে আৰু মানে মানুহটোৰ প্ৰতি যদি অকমান মৰমৰ ভাৱটো থাকে তেতিয়া নোৱাৰি।
হে এতিয়া তাৰ পিছতে আকৌ আমাৰ এই দাদাজন দাদাজনো ঢুকাই গ'ল। হেই সেনেকে সেনেকে যাওঁতেই অ মাৰ্চ মাহটো বৰ দি- দীঘলীয়া দীঘলীয়া এনেকে।
উম।
দাদাজনে বোলে আমনি কৰি আছেহি মানুহক শুনিবলৈ পাইছোঁ।
কেনেকুৱা ধৰণৰ আমনি?
মানুহক বোলে ৰাতি ৰাতি পানী বিচাৰে বোলে বহুত সময় ওপৰৰ পৰা পৰি থাকিল ন তেখেত।
অহ।
ইমান সময় দুই ঘন্টামান ওপৰৰ পৰা অটো ওখ ফ্লাইঅভাৰখনৰ পৰা পৰিছে।
মই সেই কেনেকে ঢুকাইছে সেইটো নাজানোঁ নহয় কচোন মোক ভালকে।
এই হলি দিনাখন। হলি দিনা। মানে দাদাজন আমাৰ। বাহৰ ঘৰতে আছিলে তাৰ পিছত। তাত মানে, তাৰ পাছত গ'ল হেৰিলে আহ মাকৰ ওচৰলৈ ঘৰলে গৈছিল মানে হলি লগাবলে।
উম।
লগাই কৰি মাকেও ভাত। খাবলৈও দিলে বোলে, নাখাও বুলি পা মই বো পা এনেকে ভন্টিহঁতৰ ঘৰতে ভাত খামগে বুলি কলে মানে বাহঁতৰ ঘৰতে বেছি ভাগ থাকে বৰ ভাল পায় মানে বাহঁতকো তাৰ পিছত কৈ থাকি মেলি হেৰি আমাৰ ভাগিনটোকো চাই কৰি থাকে বা কাম বনো কৰে। ৰং কৰিছিল ন তেখেতে, প্ৰফেচনেল আছিলে আৰু ক'বাত। শিকি আহা। আমাৰ ঘৰৰ এইবোৰ যে। কৰা যেয়া। ৰং হওক। বাাৰ ৰঙৰ ডিজাইন হওঁক ওপৰ যে হ'ব ফল চিলিং দাদাজনী লগোৱা হে।
অঁ।
তাৰ হেনেকে পেলাই অ। অ ভাত খাবলৈ বুলি এনেকে মানে খেলি হলি চলি খেলি হল আৰু। বহুত আৰু ভাং। খাইছিল মানে সেইটো কাৰণে কথাটো হ'ল। দুজন ল'ৰা তাৰাছত আমাৰ ভি। তেওঁ বাইকখনে লৈ গৈছিলে। তাৰ পাছত বাইক। এখন লোক। গ'ল তাৰপিছত আৰু দাদাজনে কিন্তু বহুত লাহে লাহে চলাই গাড়ী দেই। কিন্তু মানে আৰু এজন আছে। সেইজনৰ নামো ভোলা। সি মানে গাড়ীখন মানে। সি চলালে বিচাৰিলে চাগে, আৰু আমাৰ এতিয়া দাদাজন বহুত ঠাণ্ডা মুণ্ডা আছিলে। সেইটো কাৰণে বিচাৰো। দি দিলে। সি। পিনে ভাঙে মদে খাই। সেয়া বেয়া বস্তু খালে আৰু। তাৰ পিছত মানে এনেকে এই তাপৰ মুখৰ ব্ৰীজখন। একেবাৰে বেকাকে বনাই। দিলে জান নে বৰ বেয়া কৰিলে এইটো বহুত হ'ব এক্সিডেণ্ট চাবিচোন বেয়াও লাগে। একে বেকাকে বনাই দিলে যে নিচাটো আছিলে। এ কাটি নিদিলে মানে গাড়ীখন ডাইৰেক্ট গৈ পেলাই একে যিখিনিত মানে কে ডাইৰেক্ট মানে ইংৰাজীৰ এল আখৰটোৰ নিচিনা হৈ গলগে হেৰিখন ফ্লাই অভাৰ খ একেবাৰে মানে কাপ তটা মানে বেক্কা কৰি দিছে ঘূৰণীয়াও নহয় সেয়া মানে সেইকাৰণে সহতে ঘুৰাবলৈ কাৰণ এনেকে ল'বলৈ কাৰণে টাৰ্ণিংটো নহ'লে মানে
অ স্পীড অহা গাড়ী বিলাকে কি কৰিব যোনবিলাকে নাহেই ঘপকে যদি এদিনিয়া আহা গাড়ী বিলাকে
সুবিধা হ'ব আৰু ধৰিবই নোৱাৰি যে ৰাস সেই টো চিধা চিধাই লাগে ওচৰলৈ গৈ থাকোঁতেহে মানে ধৰিব কৰি যে ৰাস্তাটো বেকা ধৰিব নোৱাৰি একেবাৰে
সেইটো বহুত ভুল কাম কৰিছে ইমান ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰে কাম কৰিছে সেইটোনো সিহঁতৰ মাথাত নথাকিল নে
কি কৰিবি এতিয়া হ'লে মানে অলপ চাব লাগিছিলে ইমান বেছি বেকাকে নিব নালাগিছিলে দিলে আৰু
সেইটো ফ্লাই অভাৰ হে সেই খন উপৰখিনি জেগাহে যেনেকেই নিদিয়ক ন
উম হয় সেইটোৱে হেই তাৰ ওচৰৰ দাদাজন পিছত বহি আছিল ন আমাৰ দাদাজন বাইকখন গৈ পেলাই কে সন্ধিয়া দিয়াৰ পাছত আৰু চলাই থাকাতো তলতে থাকে ওপৰতে থাকিলে বাৰু ফ্লাই অভাৰত বাইেকৰ লগত এ কোনো গমেই নাপালে বাকী সেইটো কিন্তু বেহু চোৱা নাছিলে দেই ওপৰত থকাতোৱে চৰাটো সিও এবাৰ হলেও নকলে যে মোৰ লগত আৰু এটা আছে বুলি এ সেইটো সময়ত আৰু তাৰো চাগে মাথা চাথা ঘূৰাই অৱস্থা নাই? হ'লো এবাৰ হ'লে যদি ক'লে হা এই ভোলা ক'ত বুলি চবে